হেল্ল'
হয় কি কৰিচ অ কি কৰিছা?
এ কি কৰিবা আৰু চাহ তাহটো খালো এতিয়া বোলো উম হেৰি মাক মানে বোলো পাচলি কেইটাকে কাটি দিওঁ। সেইটো কাৰণে
গম পাই আছো এয়া ভাতত লাগি আছিলো। তাৰ পৰা আহি অকনমান বহিছো সি পাই
অ অ তাকে ময়ো বা কামেখ্য লাগি আছো কামে কাজে লাগি আছো ইটো সিটো দু
নাই ঠিকে আছে কৰি থাকা আৰু গম
এ মাজে মাজে আকৌ বাকী খিনি কামতো মাৰ কামত সহায় কৰি দিব লাগে যে। কেতিয়াবা মানে ময়ো বনাই দিওঁ ভাত পানী খিনি।
ধৰা সেইটো হে আমাৰো একেই তেনেকে কৰিবলীয়া হয় আৰু কেতিয়াবা।
অ তাকে আজি তোমালোকৰ কি বনাইছে? নাই নে
আজি মাছ তোমাৰ? আৰু মই সেই পাচলি কেইটা গুটি দিলো। তাৰপিছতে তোমাৰ অকমান হে চ চিকুণ কৰি মেলি দিলো বাকী মায়ে তোমাৰ বনাব এতিয়া লাহেকে।
অ অ
গাটো সেই বৰ গা ঠিক নহয়।
অ মই মানে হেৰি বনাই এইটো কি বুলি কয় মায়ে মাক কৈছো আৰু মই আকৌ এই মাছ আজি খাবলৈ মন গৈছে আমাৰো মা আছে মাছে আৰু এই তিয়ঁহ।
অ আমাৰো একে দিনত তেনে দিনত তেনেকে তিঁয়হ দি পেলাই বনালে।
মই তিঁয়হ দি বনাই মানে মোৰ ইমান খাবলৈ মন গৈ আছে।
আৰু ইমান ভাল লাগে খাই।
ধুনীয়া লাগে বহুত। ধুনীয়া লাগে সেইটো কাৰণে মই ভাবিছো মাছে আৰু তিঁয়হ দি পেলাই ধুনীয়াকৈ বনাওঁ তাকে খাম আৰু মায়ে মায়ে হলে তই যদি ইমান খাবলৈ মন গৈ আছে তই নিজে বনা। মই গতিকে মই বোলো মই নিজে বনাম তুমি মই খালি মাছ ফ্ৰাই কৰিব নাজানো সেইটো মায়ে কৰি দিব ভাজি দিব নোৱাৰো। নোৱাৰো ভালকে কাৰণ চিটিকি গাত পৰে যে সেইটো কাৰণে সেইটো কাম মায়ে কৰি দিব আৰু। মই সেইটো কৰিব নোৱাৰো বোলো। কিন্তু বহুত খাবলৈ মন গৈ আছে বুজিছা। যা।
মন যায় দেই কিছুমান বস্তু কেতিয়াবা পতককে। আৰু গৰমতো যিটো পৰি যে জ্বলা যে খাবলৈ মন নযায় টেঙা আঞ্জা অকন যেন পালেহে ভাল লাগিব।
অ আ আজি খালি বৰষুণ দি আছিলে।
দিছিলে তোমাৰ দিনত অকমান আমাৰ ফালেও দিছিলে বাৰু এই আবেলিক সময়তো দিছে ছিলে বা আবেলি সময়তো ডাঙৰে পাবুন যাক
উম ডাঙৰ হব ডাঙৰ হ'ব
এতিয়াহে
আৰু বৰষুণ দিলেও বৰষুণ দিলে ে অকমান শান্তি পোৱা হৈছে দেই এই গৰমটোত
সচাকে কিন্তু গৰমটোো হ'লেও কমাই নাই জানানে
এই গোপ গোপিয় গৰম মাৰি থাকে আকৌ
আছে গপগপে ঘৰটা সচাকে মানে ফেন দুখন নহ'লে ৰাতি দেখোন শবই নোৱাৰি
অ সেইটোে ফেন মানে মোকো এফেন দৰকাৰ হয় মই বিনা ফেনত ময়ো শুব নোৱাৰো কম ফেন হাৱা দিলে
সঁচাকে নোৱাৰি দেই ইমান গৰমত আৰু কিছুমানান যে কেনেকে ফেন নোলোৱাকে খুৱাই ভগৱানে জানে দেই
কিছুমানে পাৰে কিছুমানে পাৰে আৰু আৰু আচলতে ফেন নলগাকে খোৱাতটোও ভাল দেই আজিকালি যিমান লাই
এম বোম আৰু তোমাৰ লাইটৰ বিল লাইটৰ বিল আমাৰ আৰু বেমাৰ হয় গম পোৱা নাই মই মাজতে দুদিন মমান খুব উপ মানে চিলিং ফেনো দিলো টেবুল ফেনখননো তোমাৰ একদম বুকুতেলৈ খোৱ দি শুই থাকো
এ কফ বহি যায় আকৌ
অ মন জ্বৰ হৈ গ'লগে একদম জ্বৰ হৈ বিচনাত পৰি অৱস্থা বেয়া একদম তাৰপিছত এতিয়া কালি তাৰা ভৰিৰ ভিতনত দিছো বোলো যি হয় হ'ব ম ধৰ ভৰিকেইটা অকনমান বতাহ পালেও হব দেই ডাইৰেক্ট গাত
ৰৌততো এতিয়া আমাৰ মাহ এটা ৰচোন এই ভাত বনাই পেলাই কেনেকে থাকে মই সেই এদিন দুদিন বনাবলৈ পালেও মোৰ একদম গা একেবাৰে কিবা লাগি যায়গৈ মই সদায় ভাত বনালে বা ভাজি চাজি কিবা বনাব লগীয়া হ'লে মই গা ধুই পেলাইহে শুওঁ মই গানা নোধোৱাকে শুব বনোৱাতে গোটেই গা জ্বলি থাকে
এ নোৱাৰা আৰু তুমি ভাত পানী যে ভাতকেইটা খোৱাৰ পাছতো তুমি গাটো নোধোৱাকে শুবও নোৱাৰি আৰু
অ ভাত খোৱাৰ পিছতো বহুত গৰম লাগি থাকে
বহুত গৰম লাগি থাকে আৰু তুমি গাটো নোধুৱাকে তুমি শুব নোৱাৰি দেই
নোৱাৰি নোৱাৰি সেইটো কাৰণে বোলো মায়ে মানে আজি গাটো মানে অকমান বেয়া বেয়া কৰি আছে মানে এ বতৰটো সলনি হয় যে এই ঘপ ঘপকে ৰ'দ এই ঘপককে বৰষুণ গতিকে কিবা মাত ভাঙি থকা নিচিনাও হৈ আছে আৰু পানী লগা নিচিনাও হৈ আছে মই তথাপি সেইটো কাৰণে বোলো মোৰ বোলো মাছ ইমান খাবলৈ মন গৈছে তাৰপছত দেউতাই মানে মাছ অকন লৈ আহিলেগে মই খালি মই কৈছো বাকী খিনি মই কৰিম তুমি খালি ভাজি দিয়া মই ভাজি দিয়া কামটো কৰিব নোৱাৰো মানে ভয় লাগে যে সেইটো কাৰণে ভাজি ভাজিটো থ গৈছে মই আৰু তাৰপিছত লাহে ধীৰে বনাম আও মই পাচলি খিনি কাটিলো বাৰু তাৰ পিছত এ ৰঙালাও কে ভাজিম বেলেগ ইমান ধেৰ নকৰো আৰু নোৱাৰো কৰিবলৈ মই এই গৰমত বৰ অশ শান্তিহে পাওঁ
হয় অ
মন গৈ আছে কাৰণে মই বনাইছো আৰু মানে চাটনি এবিধ নহলে মই মানে মই বহুত বেয়া পাওঁ
নোৱাৰে আৰু তোমাৰ এই গৰম দিনকেইটাত মুখৰ জুতি অকমান লাগে দেই
উ নহ'লে ক'ত হয়গে গৈ পেলাই নহলে দিগদাৰ
অ তোমাৰ কেনে আৰু বিশেষকে টেঙা অকমান খাবলৈহে মন যে গৰমত এতিয়া যে অকমান আগতে মায়ে সুধিছেহি মাছৰ জ্বলা বনাও নে টেঙা বনোৱা দিনত টেঙা খালি নহয় মই বোলো নাই দেই মই যি হলো তেতিয় আকৌ টেঙা হে খাম সচাক এই জলা চলাবোৰ যে মোক খাবলে মন নযোৱা হৈ থাকিলে একদম আৰু গা তোমাৰ ভাত চাতবোৰ খাবলৈ মন নযোৱা হ'ল আৰু তাতে গাো বেয়া হৈ গলতো আৰু ভাতকেইটা খাবলৈ
এই নাই নাই দেই গা বেয়া হলে অ আৰু গা এইবাৰ যাৰ যাৰ গা বেয়া লাগিছে নহয় বহুত দিন দিন পৰিছে মই হবলা কম পৰিলো
আৰু তোমাৰ হয় দেই মানুহক সঁচাকে জাগ পেলাইছে বৰ বেয়াকে পেলাইছে দেই
বহুত দিগদাৰ আৰু এতিয়া মানে হেৰি কি জানানে আজি মানে মই ভাবিছিলো ৰ'দ দিব বুলি দেই
উম উম উম
তটো প্ৰথমতে ধুনীয়াকে ওলাইছিলে সেইটো কাৰণে মই একদম কি কৰিলো এই হে মায়ে কৈ আছিলে মোক এইবাৰ মানে মই কি কৰিছো আমাৰ বৰমাহতৰ ঘৰৰ পৰা এই বিলম্বী যোনটো আচাৰ বনাই যে সেইটো আনি থৈছিলো আনি পেলাই নিমখত দি থৈছিলো মইছো আজি একদম ভাল মই আচাৰ সেইটো ৰ'দত দিম আজি আচাৰটো বনাম আৰু লগতে জলকীয়া অলপমানো কাটি পেলাই ৰ'দত দি দিছোঁ
উম উম
খাবলৈ মন গৈ আছে মই নিজে বনাই পেলাই দেই বহুত জ্বলেকীয়া দিম কাৰণ মায়ে বনালে মানে ইমান জ্বলা নিদিয়ে
গম পাইছো
লা দিলো উ বতৰটো মায়ে অতদম কাপোৰ ধুই দিলে আজি এইকদিন বৰষুণ আহিব বুলি ভাবি ান বতৰৰতো ডাৱৰীয়া কৰি আছে ছিল যে ইমানকে ধোৱাাছিলে আজি অত্দম ধিৰ ধুৱাই ধুই দিলে কাপোৰ গোটেই একদম নুশুকালে আগফালে মেলি থৈ দিছো আ াৰো সেয়া আচাৰতে থাকিলে গৈ থ
মোৰ যে এটা চিন্তা এটা লাগি আছে কাইলে মোৰ তিন দিন হ'ব কাইলে যে কাপোৰ কেনেবাকে যদি বৰষুণ দিবলে হয় কি হ'ব।
এই বৰষুণৰ যে কোনো একদম বৰষুণৰ কোনো মানে গেৰেণ্টি নাইকিয়া হৈছে।
সঁচাকে আৰু তোমাৰ কাপোৰ কোপা ধুই দিয়াৰ পাছত অ', ন' ৰা দিলে ভালেইা হয় তুমি কাপোৰ কেইটা ধুম বুলি যদি তুমি উলিয়াই দিয়া তাৰ পাছত বা কৰবাত যাব ব সময়ত মানুহ এটা ওলাই যাব সময়ত দিলে বৰ অশান্তি আৰু কাপোৰ কেইটা তুমি ধুবলৈ লৈ পেলাই যদি বৰষণ
অ', আজি মানে মই, ভাব, আজি মানে ভাবিলো এই বজাৰটা কেইটামান কৰিব লগা আছিলে। গৰমত পিন্ধা কাপ টো লাগে আৰু দেই। গৰমত পিন্ধা কাপোৰ আনিবলে যাম। তাৰ পিছত মই কাপোৰ কানি পিন্ধি ওলালো ওলাই পেলাই আগফালে গৈছো একদম ধুম ৰাং মাৰি আছে আৰ ভাবিছো নহ'ব আৰু। গোম গাং মাৰি আছে যেতিয়া।
তয়াকৈ আহিলেই নহয় আবেলি অকণ ককে আহিল আকৌ ঘোপ মাৰি।
পটককে আহিলে পতককে আহিলে বেছি টাইম নলাগিলে
সে তই ঠিক।
একদম মানে আহোঁ বুলি ক'লে বতৰটো একদম ঘূণ ঘাণ কৰি অতি সোনকালে আহিয়ে যায় আৰু
অ' ই আৰু কিমান পটক কে আহে
ওলাই যাবলৈ একো নোৱাৰা হৈছো মোৰ কাম খিনি নহলেই আচলতে। ক ক এতিয়া আজি নোৱাৰিলো এতিয়া কাইলৈওতো মই ভাইটিক লৈ পেলাই যাব নোৱাৰা হয় নাই তাৰো কাম থাকে।
সেইটোৱে সেইটোৱে।
কেনেকে ওলাই যাবা এতিয়া কাম থকা মানুহক লগত লৈ পেলাই? আৰু অকলে অকলে মই খোজকাঢ়ি যাবলৈ মই অশান্তি দেই কাইলৈ কাৰণ ঠিক নাই ৰদেই এদিয় নে বৰষুণে দিয়ে।
আৰু নহয় এতিয়া যে আমি মানুহবোৰ খোজ নাকাঢ়ি নাকাঢ়ি বিশেষকে তোমাৰ এই বিশেষকে বেয়া হল এই ৰেপিড' কেব বিলাক হোৱাৰ পৰা তোমাৰ আমি মানে খোজ নাকাহোত নাকাহঁত মানুহবোৰ এলেহুৱা হলো।
এ নহয় আমি নি নিজৰ গাতেই ভুল গম পাইছা নাই?
নাই সেইটোকে কৈছো মানে খোজকাঢ়িবলৈ মন নোযো অ মানে একদম মন নোযোৱা হ'ল
হেৰি সেইটো কাৰণে মানুহে আজিকালি বেছিকে এই ৰাতি সন্ধিয়া হ'লেও ৰাতিপুৱা হ'লেও এই ভাত কেইটা খাই হ'লেও অকনমান খোজ কাঢ়ি দিয়েগে কাৰণ ঘৰতটোতো একো নাইকিয়াই হ'ল কামলৈকে যায়গে কাম কামৰ পৰা ঘৰলে আহে বা কামত বহি থাকে
উম উম মই যে সেইকাৰণে পৰাপক্ষত দিনত যে মই বজাৰলৈ গৈ বিৰাট টান পাওঁ মানে মোৰ কলেজ নাথাকিলে দিনত মোক
অ হ'লেও কিন্তু খোজকাঢ়িব লাগে দেই আমি কিন্তু আমাৰ স্কুলৰ স্কুলৰ টাইমত খোজ কাঢ়ি খোজ তে বেছি ভাগ অহ যোৱা কৰিলো
আমাৰো মোৰো হয় দেই মানে মোৰ কি হয় কেতিয়াবা ৰা
অ খোজ কাঢ়িলে ভাল গম পাইছান নে মই মাজতে খীণাবলৈও খোজ কাঢ়িছিলো নহয় কাৰণ খোৱা বোৱা তোট
সেইটোৱে নহয় খোজ কাঢ়িলে সেইটোৱে
আৰু মানে তোমাৰ শৰীৰটো আজি আজিকালি আমি যি ভেজাল খাদ্য খোৱা হৈছোঁ ভেজাল খাদ্য খোৱা হৈছে ভালকে মানে কষ্ট ল মানে অকমান খোজ চোজ নাকঢ়িলে শকত হৈ গলে চেঁচেই আৰু
ছে এতিয়া মই যে ইমান ফুলিছো
বস্তুৱেই খাই তাব
মোৰ যে বেলেগ চিন্তাচা মোৰ যে অইন নাই জানো মানে মই বোলে ভাতো এগাল খাওঁ সেইটোও নহয় বা কিবা খোৱা বোৱা মোৰ মানে এই ফাষ্ট ফুডে একদম মানে মই
একদম খাব নালাগে দেই সেইটো বছ
এতিয়া যে এৰি দিলো মই একদমেই এৰি দিয়া দিলো মানে ফাষ্ট ফুড খাই খাই যিটো ৰূপ ললা মই বোলো নাই দেই ঠিক আছে দিয়া
যাবই চাম মই মানে ৰান্ধো কাৰণ মাৰো টো বেয়া যে
আ তুমি লা লগা দিয়া হ'ব